অ কি কৰি আছ
এ আছোঁ ৰবা এনে তুমি
মই এনেই আছোঁ তুমি আজিকালি পুৱা খোজ কঢ়িব যোৱা কৰিছ শুনিছো মই।
এ যাওঁ ৰবা খোজ। খোজ কঢ়া মানে দৌৰাই হয় ৰবা দৌৰাব যানেই হয় মানে ৰাতিপুৱা উঠি উঠি কিনো কৰবা সেইকাৰণে।
অ ভাল ভাল পোৱা ভাল মই বোলো শুনিলো শুনি বোলে সুধো তুমি কেইটা মানত যায় নাই কেইটা মানত যোৱা এনেই
তোমাৰ ৰাতিপুৱা এ সঠিক মানে এ দুইদিন মান তিনদিন মানে হ'ল ৰবা যোৱা। ৰাতিপুৱা মই চাৰিটা মানত যাওঁ আৰু। তোমাৰ ধৰা চাৰিটা মানত যাই। তোমাৰ ঘৰলৈ উভতি আহালৈকে সাতটা আঠটামান বাজে আৰু।
অ ভাল ভাল পুৱা দৌৰাটো ভাল
তাকে তো ৰবা এ তুমিও আৰম্ভ কৰিব পাৰা মানে ৰাতিপুৱা দৌৰিলে মানে বহুত ভাল দিয়াচোন ৰাতিপুৱা দৌৰিলে বহুত সুবিধাও হয় মানে তোমাৰ ৰাতিপুৱা কেনেকুৱা পৰিৱেশটো ঠাণ্ডা হৈ থাকে ধৰা আৰু ৰাতিপুৱা উঠাৰ এটা ভাল সুবিধা হ'ল তোমাৰ চাৰিওফালে হাল্লা চাল্লা নাথাকেতো তুমি শান্তি মনেৰে ধৰা এক হেডফোনত এটা গান লগাই ললা গান লগাই কিনি ইফালৰ পৰা ইফালে ঘূৰি আছা আৰু বা দৌৰি আছা তোমাৰ ইচ্ছাামতে কৰি আছা কোনেও একো ক'বও নাহে এতিয়া তুমি যদি অলপমান দেৰিকে সময়ত উঠা বা দেৰি ধৰা তুমি ৰাতিলৈকে ফোন চাই আছা ৰাতিলৈকে ফোন চাই আছা চাই পেলাই তুমি ৰাতিপুৱা দশটা মানত উঠি আছা উঠি পেলাই আৰু তুমি যদি ভাবা এ নাই মই দশটা বজাত উঠি কিনে দৌৰিব যাওঁ ৰ'বা সেনেকুৱাতো নহয় নহয় ৰাতিপুৱা দশটা বজাত উঠিলে ৰাস্তাত গাড়ীৰ ভিৰ পাবা বা বিভিন্নজনে বিভিন্ন কাম কৰি থাকেতো সেইকাৰণে ৰাতিপুৱা উঠিলে তুমি একদম ৰাতিপুৱা চাৰিটা পাঁচটা ভাল সময় আৰু সেই সময়ত যাবা উঠিবা তেতিয়া তোমাৰ মনটো অলপমান ফ্ৰেছ ফ্ৰেছ লাগিব আৰু যাব কাৰণে
ৰাতিপুৱা দৌৰাটো ভাল মানে তোমাৰ কি হয় তুমি যদি দছটা মানত দৌৰিব যাই পিনে এই গৰম দিন ৰ'দ গৰম দিন হওঁক বা ঠাণ্ডা দিন হওঁক ৰ'দটোতো হ'বই আৰু তোমাৰ ৰ'দটো হ'লে তোমাৰ কি গৰম লাগিব গৰম হ অশান্তি লাগিব সেই মানে তোমাৰ দৌৰিব মানে পুৰা মন নাযোৱা হৈ যায় আৰু ভাগৰ জল্দি লাগি যায় এইবোৰ হয় কিন্তু ৰাতিপুৱা ভাল আৰু ঠাণ্ডা দিনত তোমাৰ নিয়ৰ এইটো যোনটো আমাৰ পাতত থাকে ন আমাৰ বোনত ঘাঁ বোনৰ বদোলি নিয়ৰ লাগি থাকে সেইটো আমাৰ স্বাস্থ্যৰ বাবে ভাল
হয় দিয়া মানে অ তুমিও চোন আগতে দৌৰা কৰিছিলা হে আজিকালি দৌৰিব চৌৰিব নোযোৱা নেকি মোৰ লগত ওলাবা কেতিয়াবা দুটাই দৌৰিব যাম মানে লগত কোনোবা এজন যোৱা থাকিলে অলপ ভাল লাগে আৰু অলপমান কথা বতৰা হৈ যায় দিয়াচোন অকলে অকলে বেছি দূৰ যাব ইচ্ছা নাযায়
নাই মই মানে কি হয় তোমাৰ আজিকালি মানে মোৰ আজিকালি কিবা কামৰ কাৰণে মোৰ অলপ ৰাতি শুৱাতে দেৰি হয় ত উঠোতে মই তোমাৰ কমেও সাতটা মান বাজে সাতটা মান বাজিলে তোমাৰ এতিয়া তোমাৰ সাতটা মান উঠি আৰু মোৰ জিমত যোৱা টাইম হৈ যায় তোমাৰ এতিয়া মিলি নাহে সেইকাৰণে দৌৰাটো কমি যোৱা হে গৈছে জিমত দৌৰা যায় কি
হ'ব তুমি জিমতো জয়েন কৰিছা ন বাৰু ময়ো ভাবি আছোঁ ৰ'বা জিমত জয়েন কৰিম বুলি বাকী তুমি কেইমাহ মান হ'লনো জয়েন কৰা জিমত
মোৰ তোমাৰ জীমত জয়েন চাৰি পাঁচ মাহ মান হ'ব আৰু
মানে কেনেকুৱা পাইছা জিমত জয়েন কৰি কিবা স্বাস্থ্যটোৰ কিবা হোৱা দেখিছানে মানে মাচেল চাচেল আহা দেখা দেখা পাইছানে নিজৰে
অ অ জিমত জয়েন কৰাটো মানে বহুত ভাল মানে তোমাৰ কি হয় তুমি দৌৰিলে অকল তোমাৰ ভৰিৰ ব্যায়াম হ'ব সেনেকুৱা নহয় মানে জিমত গৈ তোমাৰ গোটেই বডিটোৰ মানে ব্যায়াম হয় লগতে তুমি য়োগা কৰা য়োগা কৰিব পাৰা য়ো য়োগা কৰিব পাৰা তোমাৰ কিবা বেলেগ কৰিম মানে তুমাৰ যদি বেলেগ কিবা যদি বডিটো বঢ়াব হৈছে বঢ়াব পাৰা কিছুমানে শকত মানুহে খিনাব যায়
অ এনেই তুমি ধৰা জিমত কেইঘন্টামান জিম কৰা নো আৰু কি কি কৰা তাতেতো বহুত কিবা কিবি থাকে দিয়াচোন মই নাজানো ভালকে নামবিলাক সেইবিলাক কৰা নাই তুমি বহুত বেলেগ বেলেগ ধৰণত থাকে নহয় কিবা কিবি ব্যায়াম
অ অ বহুত ধৰণৰ ব্যায়াম আছে তোমাৰ মানুহৰ ভৰিতো বেলেগ বেলেগ পাৰ্টত আমি এনে কি জানো হাত ভৰি এনেকে জানো তাতে সেনেকে নকয় নহয় তোমাৰ ত তোমাৰ আমাৰ পৰ্দচ থাকে লুডচ থাকে হেমচটিন থাকে সেইবোৰ তোমাৰ ইংৰাজী শব্দ দিয়াচোন আৰু আমাৰ এই এইটো কাপ থাকে তোমাৰ বাইচেপ থৰাইচেপ বেক চেষ্ট আপাৰ চেষ্ট লৱাৰ চেষ্ট এনে ভাগ ভাগ কৰি ট্ৰেইন কৰা হয় মাচলবোৰ
অ অ তুমি নকলাচোন তুমি মানে কিমান সময় থাকা জিমত
জিমত তোমাৰ এনে মোৰ মানে তোমাৰ কব গলে আগতে তোমাৰ মানে কি হৈছিল প্ৰথম যেতিয়া মই গৈছিলো তেতিয়া মই পঞ্চল্লিশ মিনিটত জিম কৰা হৈ গৈছিল কাৰণ চিনাকি চিনাকি নাছিল এতিয়া অলপ তোমাৰ এঘন্টা দেৰ ঘন্ট মান লাগে কাৰণ জিমত কথা পাতা যায় ন। মানুহ এজনে সুধিব। পৰা কি কৰিছা সটো কথা অলপ চলপকে
তুমি ভাবা নেকি মানে? তুমিতো এতিয়া জিম কৰা দাচোন এতিয়া আৰু মইতো দৌৰিব যাওঁ দৌৰাৰ ক্ষেত্ৰত মই বাৰু ক'ব পাৰিম যে ধৰা দৌৰিলে মন চন ভালে থাকে বা নিজৰো শাৰীৰিকভাৱে সুস্থ। থকা যায় আৰু, আৰু ধৰা দৌৰিলে কি হয় ৰাতিপুৱাই উঠা যায়তো ৰাতিপুৱা উঠিলে মানে তুমি ধৰা দহটা বজাত উঠা ৰাতি দেৰিকে শুই দহটা বজ উঠিলা উঠাৰ পিছত কি হয় গোটেই দিনটো মানে বহুত চুটি, চুটি যেন পায় ন কিন্তু যদি তুমি ৰাতি পোৱা উঠা? ৰাতিপুৱা উঠাৰ ফলত কি হয় এ তোমাৰ কাম বোৰ কৰোতে দৌৰা, দৌৰি কৰিব নালাগে আৰু লাহে, লাহে পাৰি সবিলাক সুবিধাছে। টো তুমি, তুমি তুই এতিয়া জিম কৰা ত জিম কৰাৰ কি কি সুবিধা আছে নো?
জিম কৰা তমাৰ মেইনলি কব গলে য ৱৰ্ক পাৰ্চন ধৰা কিছুমানে ৰাতি কাম কৰে নাইট ডিউটি থাকে সিহঁতে তোমাৰ মানে কি কৰে শে শুই উঠি কিনেম জিমত যাব পাৰে গধূলি তাৰপিছত ৰাতিয় নাইট ডিউটি যাব পাৰে মানে যাৰ মানে যেনেকে মিলাই তেনেকে ব্যায়াম কৰিব পাৰে তাই মিলাই কৰে আৰু তুমাৰ এনে মানে কি তুমি মানে এতিয়া দৌৰিব গলে তোমাৰ মানে কি অলপ ঠাণ্ডাটো অলপ ঠাণ্ডাঠ লাগি থাকে ন তোমাৰ যোনটো এটা বতৰ থাকে অলপ ঠাণ্ডা ঠণ্ডা সেইটো বতৰটো মে জিমত ক্ৰিয়েট কৰা হয় সেইোৰ ক্ৰিয়েট কৰে তোমাৰা জিমত বেলেগ মানুহ থাকে তুম ট্ৰেইনাৰ থাকে টিভেশন দিয়ে তোমাৰানে জিম জিম কৰিলে মানে ক'ব গলে তোমাৰ স্বাস্থ্যটো ভাল থাকে তোমাৰে বৃদ্ধ বলৈকে তোমাৰ মানে হাৰৰ যোন দুৰ্বলতা থাকে সেইবোৰ নাহে।
অঁ ঠিকে বাৰু তুমি মানে ভালেখিনি কথা জানা আৰু সেইকাৰণে জিম মাৰি থাকা আৰু পিছে এই তুমি ভাবা নেকি ধৰা আমি যেনেকৈ ধৰা জিম কৰ বিভিন্ন ধৰণৰ ব্যায়াম কৰোঁ ন বা তুমি দৌৰাই ধৰিলা সেইবিলাকোতো ব্যায়ামৰ ভিতৰতে পৰে তো সেইবিলাকে মানে তোমাৰ যিবিলাক বয়সস্থ লোক থাকে তেওঁলোকৰতো ধৰা হাৰ্দিবোৰ কমজোৰ হৈ যায় বা তেওঁলোকৰ ধৰা মাচলবোৰো অলপমান ঢিলা হৈ পৰে ত সেই ক্ষেত্ৰত তেওঁলোকক কেনেদৰে সহায় কৰে অলপমান কব পাৰিবা নেকি তুমি?
সেইবিলাক মানে ক'ব গ'লে চবৰে মানে ওজনৰ কথা ন মানুহে যোনবিলাক বৃদ্ধ লোক তেওঁলোকৰ মানে কষ্ট মানে কাম দিয়া নহয় এতিয়া আমাৰতো আমিতো মানে এতিয়া যোনটো বয়স আমাৰ আমিতো এ পাৰো ন ওজন ভাঙিব ত আমাক সেইটো নৰ্মেল হয়টো দাঙিব দিয়ক কিন্তু বৃদ্ধ লোক আহে তেওঁলোকক সিমান ওজন নিদিয়ে দাঙিব সিহঁতক মানেটা নৰ্মেল ৱেট দিয়ে মানে সিহঁত এটা ৱ বাঢ়িব নিদিয়ে কিন্তু সেইটোতে মাৰে মানে সিহঁতৰ মানে কি হয় মাচলটো লাহে লাহে টান হবলৈ ধৰিলে তাৰ পিছত ৱেইটটো মানে বঢ়াই দিয়ে বুজি পাইছা?
পাইছোঁ, পাইছোঁ আৰু ধৰা আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আৰু বৰ্তমান সময়ত ধৰা এইবিলাকতো শিকোৱা নহয় দেচোন ব্যায়ামৰ ক্ষেত্ৰত য়োগা হওক বা জিম কৰাৰ ক্ষেত্ৰত দৌৰা ৰাতিপুৱা উঠি যে দৌৰিব লাগে সেনেকুৱা অভ্যাসবোৰৰ বিষয়ে মানে অৱগত কৰোৱাটো নহয়। ত এই ক্ষেত্ৰত কি কি ধৰা তুমি ভাবা নেকি যে আমাৰ শিক্ষাৰ যিটো ব্যৱস্থা তাতেও এটা পাঠ্যপুথি থি হিচাপে আমাৰ যিটো ৰাতিপুৱা দৌৰা হওক বা ব্যায়াম কৰা হওক বা য়োগা কৰা হওক এইবোৰ অন্তৰ্ভুক্ত কৰাটো দৰকাৰী।
অ' একদম কৰিব লাগে আজিকালি মানে কি হৈছে তোমাৰ ল'ৰা, ছোৱালীবোৰ লাহে লাহে এলেহুৱা হৈ গৈ আছে তুমি দেখি চাইছোন আজিকালি সৰু ল'ৰা, ছোৱালীবোৰ ঘৰত এনে মোবাইল টিপি থাকে এতিয়া যদি বিদ্যলয়বোৰত যদি তোমাৰ য়োগা বা এখন সৰু জিম কৰি তাতে এটা ধ এঘন্টাৰ বাবে ল'ৰা ছোৱালী বোৰে জিম কৰিব দিয়ে য়োগা কৰায় বা তোমাক দৌৰিব দিয়ে অলপ এঘন্টা ফিটনেচ ক্লাছ টাইপৰ আমাৰ এইটো ভাৰতত এইবোৰ নাই কিন্তু বাহিৰৰ দেশতো এইবোৰ চলি আছে তুমি এতিয়া জাপানত বা তুমি যত গ'লেও তাতে দেখিবা স্কুলত তোমাৰ এটা ক্লাছ দিয়ে যে সিহঁত তোমাৰ সেই কৰিব কি বুলি কয় এইটো ব্যয়াম কৰিব সেনেকে মানে কি তোমাৰ শৰীৰ চৰ্চাৰ কামত জড়িত হৈ থাকে।
হয় দিয়া মানে শৰীৰ চৰ্চাত তো দৰকাৰী দেচোন কাৰণ শৰীৰ চৰ্চা কৰিলে তোমাৰ নিজৰ মনটোও ভালে থাকে নিজৰ শৰীৰটোও সুস্থ থাকে আৰু তোমাৰ মানে কি হয়, বহুত সময়ত মানে তুমি যদি এইবোৰ অভ্যাস ৰাখা, দৌৰা বা ৰাতিপুৱা শুই জল্ডি উঠা, এইবোৰ অভ্যাসে মানে জীৱনত আগ যোৱাৰ ক্ষেত্ৰতো সহায় কৰে। বা তোমাৰ ধৰা বিভিন্ন ধৰণৰ বেম বেমাৰ, বেমাৰ হ'লে সেইবোৰতো সহায় কৰে। এতিয়া ধৰা ডায়েবেটিছ হ'ল, আমাৰ এতিয়া দেউতাৰে ধৰা ডায়বেটিছ ত' মানে ডক্টৰে পৰামৰ্শ দিছে আৰু যে বেছি সময় খোজকাাঢ়িব লাগে, যাতে সেইটোৰ প্ৰভাৱটো ইমান নপৰক। ত' সেই ক্ষেত্ৰত ভাবিবলগীয়া কথা যে ধৰা, বয়স বাঢ়িলেও কিছুমান অভ্যাস হয়তো আমি সদায় মানে মানি চলা উচিত আৰু সেই স বোৰৰ ফলত মানে কি হয় জীৱনত যিবিলাক সমস্যা আহে, ধৰা মানসিক সমস্যাই হওঁক বা শাৰীৰিক সমস্যাই হওঁক সেই সমস্যাবোৰৰ মানে সমাধান বিচাৰি পোৱা যায় আৰু এইবোৰৰ জৰিয়তে ত' তুমি এই বিষয়ে কিবা ক'বা নেকি
তমাৰ মানে ব্যায়ামটো মানে মানৱ জীৱনত বৰ্তমান যিটো আমাৰ অৱছথা, মানে এতিয়া মানে বহুত ভ আমাৰ মানে, ঘৰত বহি বহিয়ে হৈ যায়। তুমি হেখাইছ আজিকালি, বহুতো এপৰ জৰিয়তে আমি বজাৰলৈ যাব নালগা হৈ গৈছে, মেডিচিন পৰ্যন্ত ঘৰত আহি যায়, ত মানুহবোৰে শৰীৰ চৰ্চা কৰাতো বহুত কমাই দিছে। আৰু যোনবিলাক মানুহে বেচিকেলি, হাজিৰা কৰা মানুহবিলাকৰ কথাটো বেলেগ, সিহঁত অলপ হলেও কষ্ট কৰেই, আৰু যোনবিলাকৰ মানে কি হয় চাকৰি কৰে, এওলোক মানুহে জিম বা শৰীৰ চৰ্চা বা ব্যায়াম কৰাটো অত্যন্ত জৰুৰী। কাৰণ তোমাৰ সিহঁতে দিনটো বহি থাকে, বহি থাকিলে মানুহটো তোমাৰ দুৰ্বল হৈ যায়। দুৰ্বল হৈ কিনে এটা টাইমত মানুহটো মানে কম বয়সতে বৃদ্ধ হৈ যায়, তোমাৰ শকত হৈ যায়, চৰ্বি বাঢ়ে, এনেকুৱা হাৰ্টৰ বেমাৰ, ডায়বেটিছ, প্ৰেচাৰ এইবোৰ বেমাৰ তোমাক দেখা দিয়ে। ত' সেইবাবে শৰীৰ চৰ্চাটো বহুত জৰুৰী।
হয় দিয়া। মানে শৰীৰ চৰ্চা চা কৰিব গ'লেতো বহুত কথাই আহি পৰে দিয়াচোন, এটা দুটা কথা নাহে। আমিটো বাৰু এটা এটা কথা সে অন্তৰ্ভুক্ত কৰিছোঁ, শৰীৰ চৰ্চা বুলি ক'লে মানে শৰীৰৰ প্ৰত্যেকটো অংগৰ বাবে কিছুমান এনেকুৱা আসন আছে বা, এনেকুৱা য়োগাৰ টেকনিক আছে যিবিলাক কৰিলে মানে শৰীৰটো সুস্থ সবল ৰাখিব পাৰি আৰু। বাৰু মানে এই বিষয়ে বিশেষ একো নকওঁ দিয়া আজিলৈ, কাৰণ মই অলপমান এতিয়া অলপমান কাম আছে আৰু, কিবা এটা প্ৰজেক্ট এটা কৰিব লগা আছে। পিছত কেতিয়াবা কথা পাতিম দে এই বি নি্চয়।
অ হ'ব দিয়া, হ'ব দিয়া, আৰু তুমি সেইটো, কি বুলি কয়, খোজকাঢ়ি থাকিবা তুমি হ'লেও টাইম পালে যাম দিয়া মই তোমাৰ লগত।
অঁ ঠিক আছে হ'ব দিয়া।
কি অ হয় উ।